অ, কি খবৰ অ।
অ ভালেই মোৰ।
অ ময়ো, সিদিনা তুমি। ফোন কৰিছিলা যে মই তোমাক হেই কৰাই নহল, এই ৰেচিপিৰ কাৰণে তুমি সুধিছিলা যে। ৰুটিৰ ৰেচিপিটো। আহ
বাঁহী ৰুটিৰ ৰেচিপিটোনে। ঠাণ্ডা ৰুটি ঠাণ্ডা ৰুটিৰ ৰেচিপিটো, ঠাণ্ডা ৰুটিৰ ৰেচিপি ঠাণ্ডা ৰুটি। ৰেচি নাই
আহ আহ আহ। সেইটোৱে তুমি সেইদিনা সুধি। লা মোৰ সেইদিনা দৌৰা দৌৰিকে তোমাক কোৱাই নহল।
অঁ আজি কোৱা এতিয়া, দৌৰা দৌৰি নাই যদি আজি।
সেইকাৰণে ফোন কৰিছো তোমাক। হেৰি একো নাই যেতিয়া তুমি। তোমাৰ ৰুটি বেছি ৰুটি থাকি যাব কেতিয়াবা হয় ন। ৰুটি কাল আৰু পিছত ঠাণ্ডা ৰুটিটো পিছত। সে আৰু ভাল নালাগে ন। সেইটো কাৰণে মানে মায়ে আমাক। আগতে এ সেই কৰি দিছিলে। এনেকে পিচ পিচ কে কাটে। ৰল কৰি লৈ পেলাই এনেকুৱা দীঘল দীঘলকে কাটি পেলাই। াইন অইলত মানে এনেকে অলপ তেলটো অলপ বেছিকে দি পেলাই আগে ৰুটিটো ভাজি লৈ মানে ধুনীয়াকে। অ ভাজি ল অকণ কোৰ কুৰয়াতে ভলে তাতে চেনি দি দিয়ে। একদম লৰাই লৰাই বহুত সময় লৰাব লাগে আৰু। আ লৰাই পেলাই মানে। একদম ক্ৰিস্পি হোৱালৈকে। লৰাই পুৰা হে। কৰে একদম বহুত সময় লৰাই আৰু আৰু মানে লাজ বন্ধ কৰাৰ পিছতো মানে সটো লৰাই থাকিব লাগে। তেতিয়া মানে কি হয় লাগি নাযাই যায় নহলে গোটেই গাল একেল লগ হৈ সেই কেৰাহা হেতাই। কেৰাহী একেলগে উঠি আহে মানে অঁ। তাৰপিছত পিচ পিচ হৈ যায় ন খাবলৈ যে ইমান সোৱাদ লাগে নহয়।
টেষ্টি হয় খাবলৈ সেইটো মানে যেতিয়া খোৱা যায়। এতিয়া সেইটো যে ৰুটিৰ পৰা বনোৱা নিচিনা। লাগে অন্য কিবা এটাজন নিচিনাহে লাগে মানে অঁ খাব অ ভাল লাগে আৰু খাব। আৰু এটা বস্তু মই জানো বিো মই খাই ভাল পাওঁ কিন্তু মানে বনাব নাজানো
কিনো
কঁঠালৰ মুচিৰ পৰা আঞ্জা বনাই যায়।
অঁ অঁ কঁঠালৰ মুচি টো অঁ সেইটো ইমান অঁ অঁ কঁঠালৰ মুচি আঞ্জাটো খাই ভাল লাগে কিন্তু কঁঠাল এক।
কথাতটো বাৰু সেইটো বাৰু আঠাটো বহুত মানে আজিকালি পাই নহয় আঠা নলগাকে ঘৰতো কিনিবলে পাইতো কাটাত। স্পেছ ডাইৰেক্ট
আহ প্ৰেচাৰ কুকাৰত সোমাই দিওঁ সৰু মুচি হ'লে আৰু প্ৰেচাৰ প্ৰথমতে বইলে কৰি ল'ম তাৰ। পিছত কাক তেতিয়া ঢিলা হৈ যায় ন কাটিবলৈ সুবিধা হয়। সেইটো ধুনীয়া কে গোটেই অঁ যেতিয়া সৰু হয় গোটেই গোটেই গোটেই ভৰাই দিওঁ ডাঙৰ ডাঙৰ প্ৰেচাৰ কু আৰু যদি হেৰি হয় অলপ সৰু ডাঙৰ হয় দুই পিচ কৰি লওঁ অঁ এইখিনি কাটি লওঁ আৰু। মানে হেৰিতটো এই ঠাৰিডাল আৰু ঠাৰিডাল কাটি পেলাই ডাইৰেক্। কঁঠালৰ মুচিটো প্ৰথমতে সেনেকেই বইল কৰি দিওঁ। তাৰ পিছত, ধুনীয়া ধিলা হ'লে কাটিবলৈ বহুত ইজি হৈ যায়। সেই এতিয়া তেনেকে, তেনেকে ত' মই সেইটো কঁঠালৰ মুচিটো এইয়াই পুৰা মাংস বনোৱা ষ্টাইলতে হেৰি কৰে। মানে, কি প্ৰথমতে ধুনীয়াকে সৰু, সৰুকে পিচ, পিচকে মানে, বইল কৰি ললোঁ, লৈ পেলাই মই কাটো। কিছুমানে আগতেও আজিকালি কাটাকেও কিনিবলৈ পাই ন'। পেকেটত এনেকে বেচে ন'। এই বড়ো বেপাৰী বিলাক থাকে যে। সেই তেনেকে গা গাঁৱৰ পৰা আহা এনেকে ব বে বেপাৰী বিলাকে কাটি কাটিও বেচে মানে, ত' হেৰি কৰোঁ। প্ৰথমতে, বইল কৰি লৈ পেলাই উম, হেৰি কৰোঁ পিয়াঁজ, আদা, নহৰু, বিলাহী কেপচিকাম চব এনেকে বা আদা, নহৰু পেষ্ট বনাই ল'বও পাৰা বা গোটাকেও নহৰুতো দিব পাৰি। গোটাকে দিলেও সোৱাদ লাগে এনেকে। তাৰপিছত, তুমি তেল দিলা, অকমান চেনী দিলা, চেনীটো একদম ব্লেক কালাৰ হৈ যোৱাকে অলপ হেৰী কৰি ল'লা তাতে আঁ সেইটো কি এইটো, উম, পাঁচফোৰণ দিলা। দি পেলাই পিয়াঁজ খিনি দিলা। বিলাহী দিলা। গোটেইখিনি ধুনীয়াকে একদম সিজি যোৱাকে প্ৰথমতে, ভাজি ল'লা। তাৰ পিছত, এয়া কঁঠালৰ মুচি খিনি দি দিলা, দি পেলাই ধুনীয়াকে ল'ৰালা, ল'ৰাই পেলাই একদম মানে মজি যোৱালৈকে অকমান মানে মছলা খিনি যাতে পুৰা হেৰিটোত সোমাই যায় আৰু। এ, কঁঠালৰ টুকুৰা অ'! টুকুৰা কেইটাত আৰু সোমাই যোৱাকে ধুনীয়াকে ল'ৰাই ল'ৰাই, ল'ৰাই ল'ৰাই এ, যেতিয়া মানে, পুৰা থুপথুপীয়া টাইপ হৈ যাব। গেছত ৰুটিৰেও খাব পাৰা, ভাতৰেও খাব পাৰা আৰু পিছত লাষ্টত মানে গৰম মছলা জিৰা ধনিয়াৰ গুৰি গৰম জীৰা, ধুনীয়া গুৰিটো মানে আগতে দিবা। এই ভাজি থাকোঁতে, মছলাটো ভাজি থাকোঁতে বাট গৰম মছলাটো মানে, নমোঁৱাৰ আগে আগে আৰু। আৰু মান ধনিয়া পাত একদম লাষ্টত কাটি পেলাই দিব পাৰা আৰু। এইটো আৰু যদি ভাল পাই আৰু। মানে, মান ধনিয়া গোন্ধটো ভালো নাপায়। মই বৰ ভাল পাওঁ সেইটো! মান ধনিয়টো কি? অ'! একদম সৰু, সৰুকে কাটি, কাটি। মান ধনিয়াটো দি দিলে, মজা আৰু তাৰপিছত খোৱা আৰু ৰুটি ৰুটিৰে খোৱা বা যিহেৰে খোৱা আৰু। সেই নাই।
শুনা পাইছানে অঁ অ মই হঠাৎকে শুনা নাছিলোঁ মানে।
অ অ অ অ অ ৰেচিপি কত কিমান ৰেচিপি বাপৰে অসমীয়া আমাৰ
নিজৰ মতে বনাও মানে মই এইবাৰ এনেকে বনাই চাব লাগিব নিজৰ মতে
সেইটো চাগৰ পোলাও ত চাগৰতো হেৰিকেও খাব পাৰি জানা আম এতিয়া আমৰ বতৰ ন আম, আম, তটো তুমি অকমান পকা আমটো অকমান তুমি সেয়া কৰি ললা গ্ৰাইণ্ড কৰি ললা গ্ৰাইণ্ কৰি পেলাই হেৰি কৰিবা গাখীৰ লবা গাখীৰ এগিলাচ ললা পকা আমটো মানে গ্ৰাইণ্ডাৰতে তুমি এ কি এইটো জুচাৰটোত সেয়া কৰিবা আমটো মানে ফাৰ্ষ পেষ্টটো বনাই ললা তাতে অকমান গাখীৰ অ, মানে মেংগ জুচ টাইপ মানে সেয়া কৰিলো মেংগ চেক টাইপ আৰু ম সেয়া গাখীৰটো দিলা দি পেলাই উম ফেটি ললা আৰু লৈ পেলাই তাত চাগু আমাৰ ডাঙৰ যিটো চাগু আছে সেইটো বইল কৰি লবা খালি চাবা আৰু ইটো ইটো লাগি যাতে নাযায় বইল কৰি উঠি ডাইৰেক্ট ঠাণ্ডা পানী ঢালি দিবা এটা এটা পুৰা হেই হৈ থাকে ন গোটা গোটা সেনেকে তাৰপিছত জুচটো হে কৰি। কি এইটো চেক টো থাকিলে তাত
নহয় নহয় ছাগতো কি কৰি ল'ব লাগে আগত
কৰি ল'বা অ মানে ভিজাই থ থলা বেছি বেছি সময় নহয় আৰু এ তুমি। চাবা আৰু যাতে মানে গলি নাযায় আৰু এটা এটা হৈ থাকে আৰু সেইকাৰণে মানে হেৰিতটো গেছটো বন্ধ কৰিয়ে তুমি হেৰি কৰি দিবা পানী। পানী দি দিবা ঠাণ্ডা পানী তেতিয়া মানে অ এটা এটা এটা এটা হৈ থাকিব আৰু তাৰপিছত তুমি সেই মেংগ চেক টোত সেয়া দি দিয়া এইটো অ চাগুতো দি দিবা মিক্স কৰি দিবা। বা আৰু তাতে সৰু সৰুকে আম, একদম কি খেচ কাটি কাটি তাতে মিকচ কৰি দিবা ফ্ৰিজত অলপ সময় থৈ দিয়া তাৰ পিছত খাবাচোন কি টেষ্টি লাগে নহয় মোৰ ছোৱালীও বৰ ভাল পায় সেইটো খাই।
নাজানো আজি অ খাবলৈ ভাল হ'ব দে তেতিয়া গৰমৰ দিনত সেইখিনি আমটো ভালেই পোৱা ভাল তং খাই মোৰ লগত ট্ৰাই কৰিব লাগিব এইটো
একে একেটা দিন যে ফ্ৰুট মাৰ্কেটত যায়ে ভাল লাগে মানে নাম, কঠাল, জাম, প্লাম মানে কি কালাৰফুল একদম। হয়। এইকেইটা
সেয়া আৰু, আজিকালি আকৌ ফল মূলবিলাক চব হেৰি হৈ গৈছে নহয় হয় ঘৰুৱা ফল মূল পাবলৈ টানেই হৈ গৈছে, গাঁৱলীয়া কোনো হেৰি নোহোৱা, মেডিচিন দিয়া চব, ঔষধ নিদিলে নহয় আৰু। ঔষধ নিদিলে আকৌ নালাগেও নহয়। গছত গুটিয়ে নালাগে আজিকালি।
আহ।
খুব বেয়া হৈ গৈছে।
উম, ঘৰত মই কিবা কিবি ৰুইছিলো গোটেই বান্দৰৰ উৎপাত, চব বান্দৰে শেষ কৰে। হাত এই, নহয় মাৰ ঘৰত এইবিলাক ভাত কেৰেলা, লেচেৰা, তিয়হ তাৰপিছত ভেন্দি, অ পাচলি, অলপ কেইডাল মান সেনেকে এনেকে গজে, সেই দুদিন পিছত ভান বান্দৰে আনি খাই থৈ যায় সি আৰু বান্দৰৰ উৎপাত তত একো হেৰি কৰিব নোৱাৰি।
লগাই লগোৱা চাইও ভাল লাগে খেতি
অ অ আৰু
ছিঙিও ভাল লাগে
অহ, সেইটোৱে ঘৰত লগা বস্তুৰ সেৰিটোয়ে বেলেগ ন। আগতে আমাৰ, অ অ আমাৰ সেই মাৰ ঘৰ সেই পাহ পাহাৰ যে জেগাটো সেইটো কাৰণে প্লাম প্লাম একদম সৰু সৰু চাইজৰ প্লামটো যে সেইটো গছ এডাল আছিলে, লোকেল টো অ যি টেঙা অৱশ্যে টিপি প্লাম বিলাক এনেও অলপমান টিপাৰ পিছতহে মিঠাটো হয় ন। বান্দৰে বান্দৰে আহে কিমান যে লাগে নহয় পুৰা ৰঙা ৰঙা গোটেই গছডাল বৰ ভাল লাগে, দেখি তাৰপিছত আৰু কাটি দিয়া গ'ল আৰু
এই সৰু জাতীয়তো আগতে আমাৰ মামাৰ ঘৰতো আছিলে।
উম হম।
ক আৰু এবিধ আছিলে নহয় চিনি পোৱা নে নৰা বগৰী বুলি কয় যে বাহিৰতো হুম হুমীয়া গ্ৰীণ বাহিৰতো ভিতৰতো পকি যায় গুটিটো ডাঙৰ এনেই কি বুলি কয় জানো ঠাই বিশেষকৈ বেলেগ বেলেগ হ'ব পাৰে বাৰু নৰা বগৰী বুলি কয়। এতিয়া কি কৰে নাজানো পাইছে চাগে খাই পাইছেনে?
নাই নাই নাই খাই পোৱা নাম মানে শুনিছো আৰু গম পাইছো গম পাইছো গম পাইছো। গম পাইছো আমাৰ ইয়াতেও লোকেল ফ্ৰুটছ কিমান আছে ন বাপৰে একদম এই নৌকা টেঙাটো খাই। পাইছা
বহুত আছে ফল মূলৰে পনিয়ল
আহ পনিয়াল অ।
ফল চিনি পোৱানে?
কি বস্তু?
পচফল বুলি এটা আছে নহয়?
নাই নাই। নামেই শুনা নাই দিয়া। তাকে আজিব আজি খাবা তুমি মেংগ মেংগ পাৰ আমৰ তাকে দিয়া ঠিক আছে দিয়া উম। দিয়া বাই বাই।